হেল্ল হেল্ল' এই এনেই বহি আছিলো এই কচুৰ লগত কথা পাতিলো।
অ হ'ল?
অ সেইকেইটা আনি থাকো মানে, আনি পাইছেহি।
অ কি কি কিমান আনিলে?
এক কেজি আনিব দিছিলোঁ নহয়।
উম এতিয়া কিমান, কাক দিব লাগিব পইচাটো?
তুমি পঞ্চাছ টকা দিলেই হ'ল।
কাক দিম?
মোক দিলেই হ'ল মই তোমাৰতো দি দিলো।
তোমাক মাৰিল হ'ল নেকি?
অ মানে মই ডেৰশ দিলোঁ, বাকী সিহঁতে মিলাই আনিলে।
এ কিউ আৰটোৱা হোৱাটছআপত দি থবা।
অ দি থম দিয়া। আৰু সেই এতিয়া এই বজাৰ বুলিবলেনো কি আৰু তেল অকমান ল'ম
উম তেল তেল দুশ গ্ৰাম হ হ'ব নেকি বাৰু। তেল চাগে দুশ গ্ৰাম ল'লে হ'ব নেকি?
বহুত বেছি আৰু দুশ গ্ৰাম হৈ যাব।
মানে তোমাৰ ইয়াতো তেলো এক্সট্ৰা আছেই ওলাই।
মানে এশ টকাৰ বজাৰ এটা হ'ব আৰু চাগে বহুত বেছি হ'লে।
সৰু সৰু আৰু ধুনীয়া।
সৰু সুৰাই ধৰ আলু পিয়াজ দুই চাৰিশ পন্ধৰ ডিছ এনেকুৱা। গিলাচ-চিলাচ সেয়াই আৰু বিশেষ একো নাই। অ এই মছলা দুই দুই চাৰি পেকেট ধৰ তেনেকুৱা আৰু। ন আকৌ ই ক'লে যে আদা নহৰুটো ঘৰতে মাৰি নিম নেকি। মই বোলো বঢ়িয়া কথা কৈছো তই।
আদা নহৰুটো, সি ঘৰতে মাৰি নিব নেকি? তেনে সেইটো সেইটো দেখোন টাইম দেখোন কমিলেই।
অ কমি গ'ল সেইটো।
ইফালে গাহৰিটো সিজাই থোতে তোমাৰ
উম
অ পিয়াজ আলু কাটি ধুনীয়াকে যোগাৰ কৰি দিম আৰু
মা অঁ খালি চাউল কেইটামান ল'ব লাগিব আমাৰ কাৰণে আধা কেজি চাউল এটা ল'ম জিৰা ৰাইচ
আধা কেজি চাউল ল'লে হৈ যাব
এ হৈ যাব হৈ যাব ইমান খাব নোৱাৰা নহয়।
সি চাফিচিয়েণ্ট হ'ব নিকি নে কি ক?
হৈ যাব হৈ যাব এ হৈ যাব তিনটা মানুহৰ কাৰণে তিনি তিনিটা মাছ চাউলে বহুত বেছি দুটে-দুটেমা লাগে।
সেইটোোৱে আধা কেজিত তোমাৰ দুটেমান আহিবাগৈ ন
অ হৈ যাব হৈ যাব তাতে তোমাৰ জিয় ৰাচ তুমি আকৌ ন জিয় ৰাচ ইমান খাবও নোৱাৰা নহয়
অ যদি বোলে কয় বোলে নাই অকণমান বোলে আমি খাম ভাতটো তেতিয়াহ'লে আৰু অকণমান বোলেম কি আছে ন
পাৰ কি ডাঙ কথা
চল্লিছ টকাৰ লৈ লিলোঁ যদি ষাঠি টকা হয়
অ তোমাৰ আকৌ জীয়াই আছে ইিমান খাব নোৱাৰি নহয় চাবাচোন আমাৰ নৰ্মেলটো সমান খাব নোৱাৰে সেইটো ইমান এতিয়া কি তালৈ ফোন কৰা হল মানে
ফোন কৰা হ'ল এই আমি কৈছোঁ মই বোল সাতটা বজাত পূৰা ওলাই আহিবি একম ৰেডি হৈ পেলাই প্ৰপাৰ একদম সাতাত ধুনীয়া তে বজাৰ চজাৰ কৰি বজাৰ মানে ইয়াতে যিটো কৰিম আৰু বজাৰ কৰি হা ওলাই যাম তালৈ
অ এ এ শুনা না তোমালোকৰ এইটো চ চেক হ'ল নে
কোনটো
এ যে লং টাইমৰ এটা যে হেৰি আছিল যে
লং টাইমৰ নাই তোমালোকৰ নাই হোৱা চাগৈ ন সেইটো মোৰ মতে গ'ল
কি কোৱা
উম মানে কি হয় কৈছো লং টাইমৰটোতেই মোৰ হৈ যাব লাগিছিলে তাৰ পিছত তাৰপিছত মাইনাৰ লগত মোৰ যোনটো হ'ল সেইটোতহে মোৰ টাইমটো আপ হ'ল লাষ্টত গৈ থওঁ সেইটোৱেহে মিলালৈ গৈ মোক
আমাৰো এতিয়া একেই নহয়
অ মানে তোমালোকে আৰু তোমালোকে আৰু কাম কৰিব লাগিব তাৰ ওপৰত
বহুত মই মই নকৰো আৰু
মানে যিমানটো যে টাইম দিলা
অ
সিমানটো টাইম আকৌ দিব লাগিব
নাই সেইটো নকৰো আৰু সেইটো সেইটো তেনেকে থৈ দিম বুজি হয় আৰু লাষ্ট টাইমলৈকে
ন ময়ো সেই লাষ্ট টাইমলৈকে চাম যদি যদি যদি পাবলগীয়া থাকে দি দিব এক্ট্ৰাকৈ মোক কিন্তু মোৰ বাৰু সেইটো লিমিট মোৰ সেইটো লিমিট শেষ হ'ল বাৰু
হয় নেকি
কাৰণ এই যে তাৰ পিছৰ দিনাই যে মাইনাৰ লগত যে মই যে পাতি দিলোঁ
আহ সেইদিনাখনতো তোমাৰ মিলি গল মিলি গল মিলি গল ন সেইটো
সেইকাৰণে
আমাৰ মনতটো বেয়া লাগি আছে চেকো চেক কৰিবও নোৱাৰি কি হল
সেইটোৱে আৰু কালি ভূটতে তোমাৰ গ্লিটছ মাৰিছিল নহয় বস্তু এটা গম পাইছানে নাই
অ
আজি মই ইয়াক সুধিলোঁ মই বোলো কি হ'ল তোৰ এখন হেৰি এই শ্ব' কৰিলে
অঁ
তাৰ পিছত দেখোন একো নোহোৱা হ'ল। গেমডালত পাতি কৈছে নাই গেম ত' গেমটোয়ে গ্লিটছ মাৰিছিল কাৰণে দেখাইছিলে।
তাকে তাকে সন্দেহ এটা হৈছিলে মোক কেনেকে মোৰ ৰাতিপুৱা গম পালো জানা কালি আমি যোনটো টাইমত চালো সেইটো টাইমত এইটো আহি আছে হা।
অ'।
যে প্ৰচেছ নে কি এইটো কি কৰে যে সেইটো আহি আছিলে হা তাৰপিছত তোমাৰ আজি মই ৰাতিপুৱা খুলিলো। মইতো সোনকালে উঠিছিলো উঠি মেলি চাইছো চেইম আজি আজিৰ ডেটত আকৌ ৰাতিপুৱা এটা টাইমত দেখাইছো ছেম হেৰি মই তেতিয়াই তেতিয়াই গম পাইছো। ধোন থকাহেঁতেন তোমাৰ কালি ডেটো কালি টাইমটোৱে ৰখি থাকিলোহেতেন।
অ', অ'।
আজি আহিছে তাৰপিছত আকৌ এবাৰ কাটি পেলাই বোলো ৰ' এইবাৰ বোলো অকণ দুই মিনটৰ পিছত চাওঁ। আকৌ দুই মিনটৰ পিছতছো ছেম আহিছে মানে আকৌ দুই মিটৰ পিছত টাইমটো লৈহে আহিছে। তেতিয়াই গম গম পালো আৰু এইটো গ্লিটচ য়ে হ'ব আৰু একো নহয়।
নাই তাৰপিছত নোহোৱা হৈল মই ফটকৈ মই সেইটো গুৰুত্বই দিয়া নাছিলো তাৰ পিছত চাওঁতে মই ইয়াক সুধিলে বোল কি হ'ল এইটো সি কৈছে নাই এইটো তোমাৰ গ্লিটছ হ'ল মই বোলো অ' তেনেকুৱা হে কেছ টো। উম থ থকা হ'লে ওপৰুৱা ওপৰুৱা কিবা এটা হ'লে হয় আৰু।
ত' তুমি এইটো চেক কৰিব পাৰিছানে যে তাত যে এটা দাঁ যে আছে কিবা এটা আছে যে নাই ন ধেত টেৰিকা বৰ ডাঙৰ প্ৰবলেম হৈ গ'ল।
তাকে তো মাজতে আহি আছিলে দ তোমাৰ অলপমান আগতে এই দুপৰীয়ালৈকে বুলি ধৰা আৰু
কি কোৱা দুপৰীয়া আহিছিল নেকি?
অ' দুপৰীয়া আহিছিলে।
মই কালি কালি চাইছিলোঁ, কালি চাইছিলোঁ। কালি আমাৰ সেইটো নাৰাখিলে মানে ৰখা নাই ওপৰ খিনিও ৰাখিছে কিন্তু এইটো ৰখা নাই। ত' আজি বোলো চাওঁ ৰ আজি বোলো এতিয়া আজি বোলো চাবই নোৱাৰিলো।
ঠিক নাই সেইটো গুচি যাবও পাৰে।
মানে বেছি হ'লে বেয়া গম পালা। এই আধা ঘণ্টা ধুনীয়া টাইম আৰু সেইটো। তুমি এক ঘন্টাটো ৰিক্স লব নোৱাৰা কিন্তু আধা ঘণ্টাটো আমাৰ কি ধুনীয়াকে হৈ গ'ল আহি গ'ল হয় নে কি ধুনীয়া মিলি গ'ল। বেছি ৰিক্স লব নোৱাৰি
ৰিক্স ল'ব নোৱাৰা কিন্তু নহয় এইখিনি এটা কথা দেই মই যোনটো যে এঘন্টাত তোমাৰজে যোনটো টাইম দিছিলো মই গেমত সেই এঘন্টাটো কিন্তু আকৌ লগতে চৌ কৰিলে মই সেইটোৱে মই মানে অবাক মানিলো।
সেইটো ধুনীয়াকে আহিল ন'।
মই জাষ্ট কথা মানে তোমাৰ হেৰি হৈছে গেমিঙত কথা হোৱাৰ পিছতেই হৈ গ'ল নহয় বস্তুটো।
তোমাৰ কপাল ভাল একচুৱেলি।
কপাল ভাল একচুৱেলি উম।
উম, কালি মই ইহঁতক কৈছিলো গছ পুলি কথা অবিনাশহঁতক।
অ' কি কলে? কেতিয়া কৰিবগৈ গছপুলি দোখোন শেষেই হ'ব।
বেদান্তই বোলে পাঁচশ টকা দিব নো পাঁচশ টকা দিব নালাগে গোটেইকেইটা এশ, এশ, দুশ এনেকে উঠাম ত সেইটো দিলেই হ'ব। ত' পাঁচশ টকা দিব নালাগে সি পাঁচশ টকা দিয়ে। এই যে নেট চেট কিনিবৰ কাৰণে যে খৰচা হব যে সি তাৰ পাছত
অ' সেইটো অ' সেইটো পাতিছিলা নেকি?
অ'।
তাৰপিছত সি পাঁচশ দিবনে?
অ'।
বাঁহ।
মইটো তই পাচল দিব ন লাগে তই যোনটো হয় তই সেইটো হত এনে পোস্তাৰি মাইথেন নালাগে উল্ট মই তেনেকে কো তই বোলো হেৰি তই বোলো, পইচা দি পেলাই, তই ফাইনে তই বোলো পইচা দি পেলাই তো ফাইনেন্সাৰ হ'ব নালাগে হাতে কামে লাগি কাম কৰিবি আহি
উম, উম, সেইটোয়, সেইটোয়ে।
তিছা থাকিলে কৰিম থাকিলে কৰিম তেনেকে কৈছে তাক ফোন কৰিম। চাই এইটো দে বোলো দুশ টকা, দে এশ টকা দে এনেকে ল'ম ত অ, আকৌ অবিনাশে আকৌ হেৰি গছ পুলিবোলে এপ্ৰিলতহে ৰোৱে বেয়ানতে কৈছে তুমি বেছি জানা নেকি। গছ পুলিয়ে পেল হয় নেকি বতৰ চেইঞ্জ হ'ল এতিয়া, এতিয়া বোলে এতিয়াই ৰ'ব লাগিব।
এতিয়া যদি আমি বতৰ চাই, চাই লগাবলৈ যাওঁখন একোৱে নহ'বগৈ এপ্ৰিল, মাৰ্চ হে
শুনে নাই অবিনা কৈছে এপ্ৰিলত এপ্ৰিলত ৰ গছপুলি এপ্ৰিললে ভাল বে তুমি কলে হ'ব নেকি গছপুলি বাৰিষাত লে ভাল বতৰ সলনি হ'ল এতিয়া হৈছে।
অ, মাৰ্চ, এপ্ৰিল মে কৰি থাকোতেই যাব আমাৰ গছ পুলিয়ে বোলে নালাগিলগৈ।
কালি, কালি তোমাৰে টৰ্কা টকি আৰম্ভ হৈছিলেই এক ভিত চৌৰি বেদান্ত মোৰ ভুল হ'ল। পিছে অ, ম-মানিব লাগিবই।
সি নহ'লে নে মানিব তেন্তে হে
সিয়ে, সিয়ে নামানিব।
উম। আৰু হয়ো হয় এতিয়া বৰষুণ দি আছে, এতিয়াহে তোমাৰ মাটি কোমলি আছে।
এপ্ৰিলতকৈ তোমাৰ বষ
অ, বৰষুণ-চৰষুণ নাই নহয় এনেই চাব গলে আগৰ, আগৰ হিচাপত ধৰ এপ্ৰিলতটো আছে। এতিয়া মাহবিলাক চেঞ্জ হৈছে আৰু একসোৱেলি বতৰবিলাক চেঞ্জ হৈছে মাহ নহয় ঠিক
আগতে তোমাৰ বহাগত বৰষুণে দিয়ে এইবাৰ বৰষুণো কোন একোৱেই নাই ন বহাগত।
আগতে আমি মানিছিলোঁ বন্ধ জুলাইত গৰমৰ বন্ধ এতিয়া হ'ব লাগিছিলে আগষ্ট
উম, উম, উম। এতিয়া তোমাৰ জুলাইতে আগষ্টত বেছি কম কৰে উ মগমটো আগষ্টত পৰে এতিয়া মানে মাহ বিলাক আগুৱাই, আগুৱাই গৈ আছে।
গৈ আছে, গৈ আছে মানে বতৰে চেঞ্জ কৰিছে চব বস্তুবিলাক।
তাৰ পিছত এনেকুৱা হবগৈ বোলে হে ডিচে্বৰত বোলে গৰম প জ জুলাইত বোলে ঠাণ্ডা পৰে।
অ', অ', একো ডাঙৰ কথা নহয়।
ম, বাহ তাই বাহোনতে
কথাটো একো ডাঙৰ কথা নহয়।
হ, দিয়া।
কি হ'ব এতিয়া কি চাহ, তাহ খাবা চাগে আৰু ন অলপ পিছত।
চাহ, চাহ না চাগে খাবতো লাগিব।
উম, মইয়ো বাৰু খোৱা নাই অলপমান গাটো ধুব লাগিব মানে কি হৈছে সন্ধিয়া সদায় গাটো ধুওতে, ধুওতে যে এতিয়া কিবা এ, দেখোন অভ্যয়াস এটা হৈ গ'ল যে নধুলে ন।
তোমাৰ গাটো, গাটো ধোৱাৰ পিছত মোৰ বৰকো ধুনীয়া টোপনিতে আহে বুছাে মোৰ। গা, গা ধৰিছো তদি মই ফেনৰ তলত আহিলো মোৰ বপ বেলেগ এটা টোপনি আহে আৰু।
সেইটো হয় মানে কি হয় একচুৱেলি গাটো ধুব পাব লাগে কেতিয়া জানা এই তোমাৰ এ ভাত খোৱাৰ আগত ধুব লাগে তাৰপিছত ভাতকেইটা খাই যতিয়া তুমি বিচনাত পৰি দিবা তাৰ পিছত যোনটো টোপনি আহিব নহয়
অ
তেতিয়া মানে গৰমৰ কাৰণে পৰিত্ৰাণ পাবলৈ সেইটোৱে আৰু বাকী দিব্যহঁতে এ চি ল'লে নহয় গম পোৱা নাই
বাপেক মাকৌ ৰুমত লগাইছে বুলি এছি
মানে ভনীয়েকৰ ৰুমলৈকেও চাগৈ কামত দিবগৈ
নাজানো এতিয়া বাপেক মাকো ৰুমত লগাইছে বুলিহে কলে কালি বেলানাই
মানে বাপেক ৰুমৰ বাপেক মাকৰ ৰুমটোৰ লগতে এতিয়া হ'ল নহয় ভনীয়েকৰ ৰুমটো ত তুমি দেখা নাই নতুন ৰুমটো অঁ তালৈকে পাবগৈ আৰু ডেৰ টনৰ
অ তেনেহলে পাই যাবও লাগে যদি ওপৰত যদি বাজাৰখিনি আছে তেন্তে যাবও হয় আৰু
এ চি অৰ্ডাৰ দিও কোৱা নাই ঐ
হা
মানে তোমাৰ এচিটো অৰ্ডাৰ দিলে কালি পৰহি পৰহি আগদিনাখন দিলে ঠিক আছে
অ
অৰ্ডাৰ দিলে পঢহি আ দিনা তাৰপিছত এ প কালি নহয় পৰহি পালে তোমাৰ হেৰিয়ে এই অবিনাশে মানে আমাৰ ঘৰলৈ আহিিলে সিহঁত ওলাই গৈছিল যে তুমি পাইছিলা তেতিয়া আহঁতে আৰু সি ক'লে বোলে হেৰি নহয় এই ইহঁতৰ আৰু এ চি লোৱাৰ কথা এটা চলি আছে মনে মনেে কাইলৈ মানে ল'ব নেকি মানে কালিৰ কথা কৈছিল ধৰ তাৰপিছত আৰু অ তাৰপিছত আৰু সি স্কুটিখন লৈ পেলাই আহিলে কলে ইমানে সুৰি আৰু যে কেতিয়া ল'বা এচি ল নাই নাই নলওঁ কৈছে সঁচা কথা কোৱাচোন কৈছে কাইিল ল'ম মানে কালি কালি লোৱাৰ কথা আছিলে
নহ আগতে এনে নাই নাই এইটো কিয় কয়
কালিোতো তোমাৰ সধতেতো সি কৰি দে যে পৰহি নহয় তাৰ আগদিনাই লৈছো
হা
পৰহিৰ আগদিনাখনেই শিললে অৰ্ডাৰ দিলে
কি ভালতো নহ প্ৰথমতে কালি খুজিলেকে নাই নাই নাই নাই তে নলয়েই তোমাৰ আগতাৰিছ কলে আমি আগতে আগতে লগো নে
ল'লোঁ অৰ্ডাৰ মানে আগতেই দিলে ধৰ কালি আহি কালি আহি পাইছে
আজিকালি অনলাইনত ভাল অ অনলাইনত তোমাৰ একস্ৰা পইচা এটা লৈ তোমাৰ ঘৰত আহিেলাই মানুহে লগাই থৈ যায়
অ আজি লগাই আছে বোলে মোক এই বেদা মানে যাওঁতে সি ফোন মাৰিছিলে তালৈ
অ
তে তেতিয়া মানে সি ক'লে যে এ চি লগাই আছে মানুহ আহিছে
তেনে তেনে চেলক কিহে পায় আৰু
সহে পাই আৰু
একাকে হয়
তেওঁ যে বা বস্তু এটা অনা কৰিতো কি নহয় নহয় কি মানে মানুহে কিবা বান চান মাৰি দিব নেকি
কিবা এটা ভাবে চাগে কিবা এটা ভাবে মানুহে মুখ চুখ লগাব চকুত পেলাব এনেকে ভাবে নেকি চাগে
কিবা এটা অন্ধবিশ্বাস আছে এই বিৰাট অন্ধবিশ্বাসী নহয়
ই ইহঁত